হয়।
আজি আমাৰ নেক্স টপিকটো হ'ল তোমাৰ এ দৈনন্দিন কাৰ্য। বিষয়ে। হয় দৈনন্দিন জীৱন।
তুমি বাৰু কোৱা চোন তোমাৰ দৈনন্দিক জীৱনত কি কেনেকৈ কি চলে?
দৈনন্দিন জীৱনত মোৰ ক'ব গ'লে ধৰা আমাৰ ৰাতিপুৱা সোনকালে উঠিব লাগে যিহেতু উঠাটো এটা ভাল আৰু।
হয়-হয়, ৰাতিপুৱা সোনকালে উঠাটো অলপ ভাল বুলি কোৱা হয়।
হয়। কাৰণ উঠি লৈ মই প্ৰথমতে এ আধা ঘণ্টাৰ কাৰণে তোমাৰ মৰ্ণিং ৱাকৰ কাৰণে যাওঁ।
মৰ্ণিং ৱাক কৰা। মৰ্ণিং ৱাকৰ ফালে কোন কোনফালে যোৱা তুমি? এনেকুৱা ষ্টেডিয়াম-চেষ্টেডিয়াম নাই আমাৰ ইয়াতে অকল।
ওচৰতে ষ্টেডিয়াম আছে।
উম।
ষ্টেডিয়ামলৈ যাওঁতে ধৰা আহ দহ মিনিট মান লাগি যায়।
উম-উম! মানে যোৱা অহাৰ যাতে অলপমান হৈ যায় আৰু মৰ্ণিংও ৱাক।
মানে চল্লিশ মিনিট যায়গৈ আৰু ধৰাক মই ষ্টেডিয়ামত যাই কেনে বিছ মিনিট তোমাৰ ৱক কৰিলোঁ। খোজকাঢ়ি আৰু দহ মিনিট আহোতে যাওঁতে, লাগি যায় দহ মিনিট, দহ মিনিটকে।
নহয় তুমি অকল ওৱৰ্কে কৰা নে, কিবা এক্ৰচাইজ- চাক্ৰচাইজ কিবা?
এ, ওৱাকিং কৰো, ওৱাকিং কৰি ঘৰত আহি এক্সাৰচাইজ কৰো।
অ, কৰা এক্ৰচাইজ কৰা ঠিকে হে
হয়, মানে ধৰা হাত ভৰিখিনি ধুই ভালকে ফ্ৰেছ হৈ লৈ।
হয়।
তাৰপিছত তোমাৰ এক্সাৰচাইজ কৰো, এক্সাৰচাইজ আৰু মেডিটেশ্যন।
কৰা‌ তুমি।
হয়।
অ, এইটো নম্বত ভাল ফোন কৰি আছে তুমি পালে। কৰিব লাগে মানে, একদমে সুস্থ হৈ থকাৰ কাৰণে।
হয়।
মানে নিজৰ ৰেষ্ট্ৰিকচন মানে মেণ্টেলি আৰু ফ্ৰিজিকেলি, দুই ফালে মানে ভালকৈ সত থাকিব কাৰণে মেৰিড-মেডিটেশ্যন বহুত দৰকাৰী মানে। ইম্পৰ্টেণ্ট হয়, হয়।
আৰু এনে মেডিটেশ্যনটো মোৰ। মায়ে, একচোয়েলি কৰাইছিলে। প্ৰথমতে হা, মায়ে কৰায়।
হয়, আগতে মায়ে কৰাইছিলে, এতিয়া তোমাৰ ধিৰে-ধিৰে তোমাৰ নিজৰ এটা
এতিয়া মোৰ মানে, সেইটো হেবিট হৈ গৈছে আৰু।
উম, মানে ভালে, এনেকুৱা হোবিট থাকিব লাগে।
বাকী খিনি-খিনি কমপ্লিট হোৱাৰ পিছত। মই হেৰি এনে গা, ধুবলৈ যাওগৈ। ফ্ৰেছ হৈ, গা ধুই। এয়া, পাইখানা বাথৰুম কৰি গা, পা ধুই তোমাৰ আহি, প্ৰথমতে তোমাৰ ভাত এসাজ খাওঁ, কাৰণ মায়ে সোনকালে ভাত বনায়।
অ, মাই সোনকালে ভাত-চাত বনাই দিয়া।
হয়, কাৰণ মাৰো, ডিউটি থাকে।
ডিউটি মানে?
ডিউটি মানে, মায়ে এনে এল, পি, টিচাৰ হয়।
হয়, হয়, হেই ইস্কুলত পঢ়ায়? ব-বৰ, ভালে দেখোন অ, তাৰ কাৰণে মায়ে মান সোনকালে উঠি কেনে ভাত চব, বনাই থৈয় দিয়ে আগৰ পৰাই।
হয় মায়ে, কেতিয়াবা মই যদি সাৰ নাপাওঁ মায়ে উঠাই দিয়ে।
উম, এনে ভালে টো নহ'লে।
হা, তাৰপিছত খাই বৈ এ, আধা ঘন্টামান ৰেচ লৈ, তাৰ পিছত মই দোকানলৈ গুচি যাব লাগে।
দোকানত থকা তুমি?
মই এষ্কে মই, বেলেগৰ দোকানৰ নহয়, মোৰেই দোকান।
নিজৰ দোকান, এই কিহৰ দোকান?
এই, গেলামাল দোকান আৰু।
অ, গেলামৰ দোকান ভালে। অ, কোন-কোন দি, দোকানটো কোনখিনিত আছে তোমাৰ?
এ, দোকানটো তোমাৰ মঙলদৈ কৈৰণ, চক বুলি কয়।
হয় অ, কৰিমচো, কৰিম‌চো, চিনি‌ পাওঁ।
হয়।
কলেজৰ কোনখিনিত
নেপাওতে আৰু।
আ, নেপাওঁতে ঠিক ঠিক।
হয়, অ' ওচৰতে আছে মানে তাৰে অ' কাম খিনি কৰিয়ে, ধৰা চাৰে দশটালৈ দোকান খোলা হৈ যায়গৈ। চাৰে দশটা নহয়, চাৰে নটালৈ দোকান খোলা হৈ যায়।
হয়।
দোকান খুলি তাৰপিছত তোমাৰ আৰু এজন আছে ষ্টাফৰ
আৰু কাম-কাম কৰা, দোকানত আছে।
হয়, তাৰপিছত তাতে থাকি দুপৰিয়ালে আকৌ দুটাৰ পৰা তিনিটাৰ ভিতৰত ভাত খাবলৈ আহি যাওঁ।
হয়।
ভাত পানী খাই আধা ঘণ্টামান ৰেষ্ট লওঁ।
হয়।
ৰেষ্ট লৈ কিনে, লাহেকে গুচি যাওঁ আকৌ উম, মানে দোকানৰ ষ্টাফজন সিও ঘৰলৈ গুচি আহে।
নাই সেইটো দুপৰিয়া আবেলি
মানে দুপুৰীয়াই ধৰা, কাষ্টমাৰ থাকিলে দেৰি হৈ যায়।
কাষ্টমাৰ দেৰি হ'বই মানে কাষ্টমাবোৰ নাজানো কেতিয়া আহে কেতিয়া নাহে, সময়-চময়
হয়, সেইটোৱে। তাৰপিছত এ মানুহজন মানে ভাত খাই অহাৰ পিছত ষ্টাফজন
ইয়াৰ পি, তাৰ পিছলৈ ধৰা সন্ধিয়া আঠটা মানলৈ আমি দোকান বন্ধই কৰি দিওঁ।
হয়, ইমান সোনকালে যে।
মানে আমাৰ ইয়াতে এটা হেৰি হৈ গৈছে ধৰা বেছি ৰাতিলে বা কাষ্টমাৰ নাথাকে।
অ' আচ্ছা, আচ্ছা, আচ্ছা। ঠিক, ঠিক বুজিলো, বুজিলো আৰু মানে এইটো, এইটো মেইন টাউন নহয়টো। গণেশৰ ফালে তো চাগে সোনকালে বন্ধে হৈয়ে যায়।
অ' বাকী চব দোকান বন্ধ হৈ যায়। আমাৰ দোকানখন বন্ধ কৰোতে অলপ টাইম লাগে আৰু। যিহেতু গেলামাল দোকান, চ' অ' মাল বিলাক বাহিৰলৈ ওলাব লাগে।
হয়, বুজিলোঁ, বুজিলোঁ।
আকৌ এইবিলাক সামৰি ভিতৰলৈ ৰাখিব লাগে।
অ' হ'ব।
ৰাখি দোকান বন্ধ কৰি গুচি আহো। ধৰা, এ নটালে ফ্ৰী হৈ যাওঁ আৰু।
নটা বজাত ৰাতি আকৌ, ফ্ৰী হৈ যোৱা।
অ', ফ্ৰী হৈ ঘৰলৈ গুচি আহো, আকৌ ভাত-পানী খাই তোমাৰ আকৌ, আধা ঘণ্টা মান ধৰা এনে, মোবাইল চায় থাকিলো। বা কিবা, কৰিব লগীয়া কাম খিনি, শেষ কৰি
হয়।
আকৌ ৰাতিলে ধৰা, ভাত-পানী খালোঁ।
হয়।
ভাত-পানী খাই তোমাৰ, এঘাৰটা মানলৈ শুবলৈ গুচি যাওগৈ।
হয়, সোনকালে টোপনি মাৰি, সোনকালে ৰাতিপুৱা টোপনিৰ পৰা উঠা।
অ', কাৰণ আকৌ টোপনি নহ'লে এইখিনি
অ', টোপনি নহ'লে কাছো বেয়া হৈ যাব, লগতে এতিয়া গোটেই মানে, এনেকুৱা টাইপ আছে যে টোপনি নহ'লে গোটেই দিনটোৱে বেয়া যায়। এই‌ কামত, ছো কামত মন, মন নাথাকিব। উম, উম, লগতে এই কিনকে দোকানৰ কামতো, প্ৰতিদিন কাষ্টমাৰ-ছাষ্টমাৰ আহি থাকে। কেতিয়াবা, কেতিয়াবা, উল্টা-পোল্টা কাষ্টমাৰো আহে, চ' হেণ্ডেল কৰোঁতে, কৰোঁতে মাথা বেয়া হৈ যায় মানে। মাথা-চাথা বিষ উঠি যায়‌ মানে। তেতিয়া‌, টোপনিটো ক্লিয়াৰ মানে, ভালকৈ নাথাকিলে ভাল নালাগিব, ভাল নালাগে। বুজিছোঁ, বুজিছোঁ।
এনেই, এতিয়া ভাবিছোঁ আকৌ, ডেইলি চিদুলৰ কাৰণে, ধৰা জিম জইন কৰিম বুলি।
জিম জইন কৰিলেটো ৰাতিপুৱা কৰিব লাগিব নে‌ কি?
ৰাতিপুৱা কৰিব লাগিব, কাৰণ, ৰাতিলে আৰু দেৰি হৈ যায় না, কাৰণ টোপনি, টোপনি নহ'ব আকৌ।
অ', অ', এই টোপনি ক্ষতি কৰাটো বহুত বেয়া।
অ'। আচ্ছা, এতিয়া তুমি, তোমাৰ ডেইলি ছিডুলৰ, বিষয়ে অলপ কিবা
এ, ৰাতিপুৱা নটা বজামান, নটামান বজাত, টোপনিৰ পৰা‌ উঠি যাওঁ। উঠি কেনে ৰাতি শুওতে‌, শুওতে মোৰ বহুত দেৰি হৈ যায়, চাৰিটা, চাৰে চাৰিটা বাজি যায়, মানে মোৰ।
অ'।
তাৰ কাৰণে, ৰাতিপুৱা মানে মই অলপ লেটকে উঠো আৰু, নওটা ৰাতিপুৱা মানে কোন কোনো কাম-চাম নাথাকে মোৰ, ট' নওটা বজাতে টোপনিৰ পৰা উঠো, উঠি‌কিনে অলপ পোহৰ মানে এনেই, বিচনাতে বহি কিনে উম, মেডিটেশ্যন মানে মই অলপ কৰো আৰু, মেডিটেশ্যন এইবিলাক। কৰিলে মানে টোপনিটো ভাঙি যায়, লগতে মাথাটো মানে ফ্ৰেছ হৈ যায়, মানে তেতিয়া গোটেই দিনটো মানে ক্লাছত বা লেকচাৰত মানে ফকাচটো ৰাখিব পাৰি।
অ', অ'।
সেইটোয়ে মানে অলপ কৰি কিনে, পিছত ধুনীয়াকে যাওঁ, ফ্ৰেছ, -ছ্ৰেছ হৈ গা-পা ধুই আহোঁ। আহি কিনে, অলপ মোবাইল-চোবাইল চাই থাকো, চাই কিনে ৰেডি হওঁতে, আমাৰ বেছি টাইম নালাগে‌ মানে, দুই মিনিট লাগে, এ লিকিৰা মানুহ আৰু। ফতকে, ৰেডী-চেডী হৈ কিনে যাওঁ। যাই কিনে, কেতিয়াবা মানে ৰুমতে কেতিয়াবা, চাহ‌-টাহ বনাই খাই লওঁ।
অ', এনে খোৱা-লোৱা ৰুমতে বনোৱা নেকি?
ৰুমতে, ৰুমতে বনাও নিশ্চয়।
অ
আমাৰ চব থাকে ৰুমত মানে পাস্তা নুডেল চোডেল লৈ পহোৱা চাহোৱা চব থাকে। মানে যি ইচ্ছা মানে বনাই খাব পাৰি আৰু।
অ
কিন্তু এতিয়া সময় সময় হিচাপে কেতিয়াবা ৰুমতে বনাই খাই লও চাহ তাহ কিন্তু কেতিয়াবা যদি বেছি সময় নাথাকে তেতিয়া বাহিৰত যাই কিনে বাহিৰৰ বাহিৰৰ পৰা খাই লও নাষ্টা‌ চাষ্টা কৰি কিনে চা তা খাই যাও ডিপাৰ গুচি যাও ডিপাৰ্টমেণ্টত ডিপাৰ্টমেণ্টত যায় যাতে ক্লাছ চালাছ চলে আমাৰ দেৰটা বজালৈ ত ডেৰটা বজাত মই অ ৰুমত আহো ঘৰ চৰত আহি কিনে আমি তিনিজন লগৰ আমি তিনিজন মানে একেলগে খ খানা চানা বনাও।। তিনিজনে পতককে মানে ভাত দালি একফালে ভাত চাত বনাই দিও একফালে দালি চালি বনাই খালি মানে তোমাৰ আলু পিটিকা বনাই থৈ দিও। সেনেকে মানে কি দুপৰীয়া মানে চিম্পুল একদম চিম্পুল খানা এটা হৈ যায় আমাৰ। খাই বই লৈ আ আকৌ আঢ়ৈটা বজাৰ মানৰ পৰাই আৰু ক্লাছ চালাছ হয় আমাৰ ক্লাছ চ্লাছ চলে। সন্ধিয়া চাৰে পাঁচটা বজালে ত চাৰে পাঁচটালে ক্লাছ চালাছ কৰি কেনে এতিয়া গোটেই মানে তোমাৰ যিটো ক্লাছ চ্লাছ কৰোতে মানে ভাগৰ চাগৰ লাগি যায় না তাৰপিছত লগৰবিলাকৰ লগতে লগ চখ ধৰি অলপ বাহিৰৰ ফালে যাও যাই কেনে ক'ব বা আড্ডা চাদ্ডা মাৰো এনে কথা পাতো পিছতকে এনে ফল নাস্তা চাস্তা কৰো বাপু চাহটোহে খাও মানে মানে মই আগতেতো বহুত ঠাই আছে মানে এনেকোৱা ভাল ভাল ঠাই আছে। মানে সন্ধিয়া মানে বহি কিনে মানে গ্ৰোপত বহি কিনে কথা বতৰা পাতিবৰ কাৰণে বা চাহ নাস্তা কাৰণে ভাল ঠায় মানে সেইবিলাক। সেইবিলাক কৰি কিনে ৰুমত আহো আহি ৰেচ চেছ লৈ মোবাইল চোবাইল চাই থাকো অলপ পঢ়ো বাকী দেওবাৰ যদি ৰিহাৰ্চেল থাকে ৰিহাৰ্চেলত যাও। অকল নাটক চাটক বা ৰিহাৰ্চেল গানৰ ৰিহাৰ্চেল থাকে নাটকৰ ৰিহাৰ্চেল থাকে।
অ
নাটক চাটক কৰো মানে মই লগতে গান চানো গাঁওতো ত তাৰে ৰিয়াৰ্চল থাকে কেতিয়াবা কেতিয়াবা তে সেইবিলাক কৰি চৰি আকৌ ৰাতি মানে আঠটা আঠটা নহয় মানে নটামান বজালৈ আকৌ ৰুমত আহি যাও কেতিয়াবা মানে বেছি লেট লেটকেও চলে মানে দহ তাৰ পৰা বাচি যায় কেতিয়াবা মানে মাজে মাজে এনেকোৱা আমাৰ ৰাতি মানে তা ৰিয়াৰ্চেল ৰাতি দেৰটা বাজি যায় কেতিয়াবা কেতিয়াবা হঠাৎ বহুত ৰিয়াৰ
নৈ হৈয়ে যায় এ যেনে মোৰো হৈ যায় কেতিয়াবা কাচটমাৰ আঢ্যনহি গ'ল লাষ্টত তেতিয়া আকৌ কেতিয়াবা হেৰি কৰিব লাগিব
দোকান বন্ধ সকলো আহি যায়
অ
হৈ থাকে এনেকোৱা মানে হৈয়ে থাকে ৰিহাচেল পিছত আকৌ হ আহো আহি কিনে ভাত চাত বনাও ভাত বনাই খোৱা লোৱা কৰি অলপ মোবাইল চাও চাগে গেম চেম খেলো বাও মানে ফিলি্ম চিলিম চাই থাকো চাই কিনে অলপ পঢ়া শুনা কৰি কিনে চাৰিটা চাৰে চাৰিটাত টোপনি মাৰিলে মাৰি কিনে আকৌ ৰাতিপুৱা নটাত টোপনি ‌পৰা উঠো
অ
কেনে কৈছিলো।